এ এনেই ৰৈ আছো ৰাস্তাতে
তই মোৰ মাততো শুনিছ নাই
শুনি আছো।
অ' অ মই শুনিছো বাও
অ
তাৰপিছত কি কত কবাত বিয়া খাবলৈ গৈছিলি কোনোবা কিবা হয়নে
এ হেৰি নহয় বাৰু গাঁৱৰে হেৰি ঠিকাদাৰ এজনক
অ অ লভ হেৰি বিয়া।
ডাঙৰ বিয়া বৰ বিয়া নহয় কিন্তু এনেই হেভি বিয়া আৰু তুলনি বিয়া
অ অ
মাছ এক খাচী মাংস দিছে ব্ৰইলাৰ মাংস দিছে মাছো দিছে পনীৰ দিছে, চব দিছে
ভালকে পাতিছে আও
উম আও চবকে মানে মা মানে হেৰি মাংস নোখোৱা পণীৰচনিৰ নহয় পনীৰো চবকে দিছে চব চবকে দিছে তাৰমানে।
অ কোনে কি খাই খাই থাকক আৱ
অ কোনে কি খাই খাই থাকক আও গাহৰিও আছে চব বিধৰ আছে আও কোনে কি খাই খাই খাওক আও যিমান খাই আৰু মানে। যিমান খাই একো বাত বাতি চিষ্টেম নহ নাই আৰু অ এনেই বাতি চিষ্টেম নাই যে যিমান খাই আৱ
অহ
হেৰি অ উম তাৰপিছতে গৰম মানে হেৰি সেত উম তিনটামান কু কুলাৰ লগাই দিছে আকৌ ফেন চেন প্ৰতিখন ডাইনিং টেবুলতে ফেন চেন লগাই দিছে ঠাণ্ডা সিহঁতৰ ভিতৰত ফেনৰ তলত ধাৰা খাৰ গৰম
ভালকে পাতিছে মানে বিয়া আৱ
অ বেলেগ বিয়া সেইখন অ বাৰিষা হৈছে আৱ এতিয়া বাৰিষা পা
হুম হুম এ টাইমটো সেইমতে পৰিলে অ তুলনি বিয়াহে ন
অ তুলনি বিয়া আক
তুলনি বিয়া এতিয়া বাৰিষা হৈছে মই আকৌ সেইটো কাৰণে দে উপায়টো নাই তাৰপিছতে আমাৰ আজি কঠীয়া তুলি হৈ গল বাৰু।
অ কঠীয়া খতম?
কঠীয়া চব, মই নাইযোৱা মই আমি বেলেগ মানুহ লগালো। এ ল'ৰা ছোৱালী কেইমান লগালো এহঁতৰ ঘৰত তুলিছিলে যে।
অহহ।
ত লগালো পাঁচটা ল'ৰা ছোৱালী আহিছিলে।
অ কৰ?
আমাৰ এই, হেঁতৰ ল'ৰা ছোৱালী বিলাকে হেৰি হতৰ।
অ অ ভালেই হল দেই। সিহঁতৰ কিবা এটা পইচাও উঠিছে, অ ভালেই হব। কিমান আছেগে আৰু আমাৰ ৰুবলৈ?
আমাৰ এবিঘা মান আছে দুবিঘা আছিলে এবিঘাতকে অকন বেছি ৰুলে মানে দুবিঘাত কে অকণ বেছি চাগে আমাৰ এইকনো অ হেৰিটো তাৰপিছত এবিঘা আছে আৰু। সেয়াও হেঁতি আহিব ছটা সিহঁতি পাঁচটা আহিব। ৰুবলে তাৰপিছত আকৌ এই সেইদিনাখন আহা মাহীক মাতিম আৰু। শুনিছানে?
অঁ।
ন
উম
সিহঁতি পইচা পোৱা হ'ব, সিহঁতি
অ' ভাইতি ভিইতিয়েতো এনেই খৰচ পাতি হাত খৰচ উলিয়াবৰ কাৰণে ৰুৈছে।
উম।
আজি পালে নে? পালে আৰু। আজি আজিও পালে বাৰু, আজিও সেই পালে বোলে ৰোৱা দিনাখন কি দিয়ে দিব আও। আজি হেনো সৰহকে পাই বোলে, বৰ ভাল পাইছে।
অ কিমান দিলে আজি?
আজি দুহেজাৰ দিলে হেনো।
কঠিয়া তোলাই দুহেজাৰ?
পাঁচটাত অঁ। এক্টিঙত মানে সিহঁতি বাৰশকে লয় যে। তাৰপিছত অকন বেছিকে মানে হেৰি হিচাপটো দিওঁতে মানে এটালৈ অকমান তিনিশকে আৰু তিনিশ পৰা হেঁতেন তাৰমানে গোটেই কেইটালে চাৰিশ চাৰিশ পৰা তেনেকুৱা হৈছিলে। তেতিয়া বোলে দি দিলে যা তাৰপিছত ওলাই বোলে তেতিয়া ৰোৱা দিনাখন ইমানকে গো ইমানকে দিব নালাগে আৰু এনেকে কলে। ৰোৱা দিনাখনো আকৌ বা চা পাঁচ টালেকে চাৰে তিনিখলে কিমান হয়? চাৰে তিনিশ চাৰে তিনিশ কে।
অঁ।
পাঁচটালৈকে বাৰু নোৰুৱাই ইমান সৰু সৰু লৰা ছোৱালী।
উম নোৰুৱাই। কি হাজিৰা কেইটকা বাৰু সেইফালে? হাজিৰা কেইটকানো আপোনাৰ ফালে?
হাজিৰা চাৰে পাঁচটালৈকে হে চাৰে তিনিশ। তাৰপিছত আকৌ দেৰটা লাগে কেনেকুৱা কিবা তেনেকুৱা কিবা এটা তেনেকে হিচাপত আৰু কিমান সময়লৈকে থাকে।
অঁহ।
হিচাপত আছে আমি গম নাপাাই লগাইে পোৱা সিহঁতি কলেহে হ'ব। এ আহে। নহয় এইটোৰ অকন বেছি হ'ল তাৰমানে হাজিৰাটো সিহতি কমাই ল'ব তেতিয়া তাৰমানে।
উমঁ!
ৰোৱ নহল কমাই দিলেওঁ হ'ব বুলি কৈছে সিহঁতি।
অঁ অঁ!
লোৱাদিনাখন কমাই দিব আৰু বোলে এই যি হবৰ সহতিতে যিটো- তাকে দিম বুলি তামানে কলো মানে কলো উৱা ইমান হ'ল। তুলিবলৈ ইমান কছে মানে মই কিমান খোলা হ'ল বুলি ভাবিছ তই।
অঁ দেই মই যে প্ৰথম ইয়াত ক'লা হৈছিলো তেনেকুৱা হ'লি চাগে তই।
উমঁ আচৰিত কোলা।
তই এতিয়া হেৰি দালি চালি দালি চালি লগাই দিম-
দালি দালি সনা নাই বাৰু আজি দৈ গাখীৰ আলু ৰস উলিয়াই পেলাই আৰু নাৰিকল তেল দি পেলাই এনেকে মূখ- ফোন লগাই আছো। আজি অকমান সেই পাছত তি খহতা যি মোৰ অৱস্থা মোৰ। যয়া পিঠিটো হেনো ডিঙিৰ তলতে হেনো এ গলধনৰ পিছতে হেনো যেনেকুৱা হৈ আছে। যে ছোৱালীয়ে কৈছে তোক বোলে কোনোবা লাঠিডালে পথাৰত নি পেলাই ধৰি মৰা নিচিনাহে লাগিছে বোলে। হো ইমান কোলা মানে ম মুখখন।
চাগে জাপিহে কিনি ল'ব লাগে।
উমঁ!
জাপি সেই ডাঙৰ জাপিটো তহঁতি না লোৱা ইমান ডাঙৰ আমাৰৰ আক জাপিটো।
সিহঁতৰ ডাঙৰ আকৌ আছে নাই জানো ইমান ডাঙৰটো ল'ব নোৱাও।
ইয়াৰ ইয়াৰ দেউতা বনোৱা জাপি কেইটা বৰ ধুনীয়া ক।
উমঁ।
লৈ পেলাই হে আইটু বা সেইটো আৰু কৈছিলে। তই জাপি এটা আনিবি তোক পইচা দিম বুলি কৈছে তই দেউতাক বনাবলৈ ক'ম বুলি।
আঁহ'।
তাৰপিছতে সেই যোৱাই হোৱা নাইচোন।
হেলৌ!
এবাৰ কতনো বাৰিষা ল'ব নোৱাৰা আমা বাৰিষালে আৰু মেনেজ কৰি দিম আও। জাপি চাপি বিচাৰি দিম ইয়াত পইচা দিবি কিনি দিম।
হোম! আমৰ ছাতি এটা ছাতি এটা - নাইদেৱে কিনিছিলে সেইটোকে মই অকমান ললোঁ হেৰি- প্ৰথমতে কিন্তু পাহৰি থাকিলো সে সেইটো ৰকিদাল ৰ'দত আও- কঠিয়া তোলোতে বা হেৰি ৰুওঁতে তাৰ পিছতে কালিহে লৈছোঁ।
জাপিও ভাল নালাগে মানে তলফলতহে বেছিকে মাৰে ভামুক ভামুকে।
অঁ সেইটো আকৌ উমঁ! পানী খিনি বা এ ধেকিক কোলাটো এই পানী খিনি টাবটোপাইহে সেইটো মুখনে বেছিকে টাবটোপাই ৰ'দ দিলে। তেনেকুৱা হয়।
উমঁ! ওহোঁ ওম মাহতে কি কৈছে মাহতে কি কৈছে?
এ মা আহিছিলে এতিয়া হেৰী আছে ঘৰতে আগফালেদি আহিছিলে লাইট ত দিবলৈ লৈছিলে মোৰ লাইট- চোতালতে ৰৈ আছোঁ তাৰ পিছত দেউতাই গৰু হেৰি কৰি আছে বান্ধি আছে। দানা খোৱাই আছে ছোৱালীয়ে আকৌ আগফালে গ্ৰীলৰ সিপাৰে পদূলিত বহি আছে।
অ
সেইটোৱে আছে
সৌফালে ছাঁত ওলাই
অহ ঘৰৰ ফালে চাই পেলাই বহি আছে
হেৰি
অ বাহঁতি
মই এই পদূলিতে আছো
উম
মহা মহা ৰথা আছে ভৰিকেইটা ফালপা
উম
পদূলিতে ৰৈ আছো এইখিনিতে ধুনীয়াকে কথা পাতিব পাৰি আও
অ
হেৰি অ সেইটো ক'ম ভাবিছিলো আজি কেনেকোৱা গৰম বুলি কি দিনে দিনে যে বাঢ়ি বাঢ়ি গৈ আছে যে কেলে বাও
মানুজ অ
ইমান বাঢি বাঢ়ি গৈ আছে গৰমতো
অ গৰমতো বাঢ়ি বাঢ়ি গৈ আছে আকৌ তেনেকোৱাই আমাৰ এই ফালে গৰমতো বাঢ়ি বাঢ়ি গৈ থাকে তহঁতৰ এফালে ৰদ এ ডাৱৰীয়া চাউৰীয়া কৰিছে নে নাই
নাই হোৱা ৰাতি বৰষুণ দিলে এতিয়া অকমান কুলাকে মো উঠিছে বাও
উম উম সেইটোৱে ৰাতিটো তেনেকোৱাই কৰে ৰা ৰাতি যিটো গেং গুম কৰি থাকিব
অ ৰাতিটো গেংগেও কৰি পেলাই কাৰেণ্টটো গুচি যোৱা থৈ দিয়া আৰু পিছত আক হেই
ৰাতিও শুব নোৱাৰিলে দিনতো দিনতো শান্তি নাই বোলে ৰাতিও শান্তি নাই কৰি থৈ দিয়ে
অ দিনত সেই তেনেকোৱাই হয় মানে ৰা লাগিলে ৰা দিনতে বৰষুণ দি পেলাই ৰাতি বাৰু যি কৰ কৰি থাকিলেও হয়।
উম
ৰাতিনো কি বনি
উমহ তাকে। উহ
ইমান গৰম ভাতটো
উম
ভাতটো কিহে হ'ব জানো এটা হেৰি অ আমাৰ মানে মই আও মালিকেহে গাহৰি নোখোৱা মাছ এপিচ আছে আও সেয়াপিচকে দুটাই ভাজি খাম আও।
অ তাৰপিছত আজি হেৰিহঁতৰ অ হা
এপিনে দুলীয়াজান গৈছে হে এতিয়া কেতিয়া পাইহি আও
অ' সেইটোও হয় বাও আমাৰ চাইদৰ ঘৰ আজি বোকা দিছিলে নহয়, ইঘৰৰ আমাৰ চাইডৰ ঘৰ মানে তাৰ পিছতে এই পাঁচ চাৰে পাঁচটালৈকে এতিয়া গৈছেহে ৰুই
ইউ মো কোনে ৰুইছে চাগি আমাৰ
সেই কলিবাহঁতে
অ
সিহঁতৰ মানে কি কয় ৰুইছে ৰৈ, ৰৈ ৰুইছে বাৰু ত মানে ইমান খিনি টাইম নালাগে হ আধি লৈছে আহ অ', আধি গৈছে সিহতি। ইমান মানে গৰম একেবাৰে তাপ মানুহৰ চেহেৰা একদম বেলেগ হৈ গৈছেগে কালি অকমান অমাক ৰুই দিছিলে কালি মায়ে মই ৰুও
এই গৰম কেইদিনত প ধৰ চবে বোকা দিবলৈ থ'ব লাগে নে বাও।
ই, চবৰে টাইমতে দিছে এতিয়া ৰ'দটো দি দিলে আকৌ। তাৰ আগৰ কিদিনত আকৌ কাৰো কঠিয়া নাই হোৱা নহয়।
অ', কঠিয়াবোৰ এতিয়া জোখ হৈছে।
উম, আমাৰ এতিয়া বৰষুণ এজাক দিলে মানে হে বৰষুণ এজাক দিলে হে আমাৰ এতিয়া বাকী বকা দিব পাৰিব এতিয়া বৰষুণে নাই এতিয়া পানী সিঁচিয়ে দিব লাগে নেকি। কি নেজানো।
ৰাতি নাই দিয়া বৰষুণ।
উম।
ৰাতি দিয়া নাই নি বৰষুণ।
নাই দিয়া ত তাত দিছে নেকি।
দিলে কালি পৰা ৰাতি বহুত দিলে আমাৰ ইয়াত।
অহ। আমাৰ ইয়াত নাই ই অথনি আমি ৰাতিপুৱা ইহঁতক চাহ দিবলৈ যাওঁতে ময়ো গৈছিলোঁ ৰাতিপুৱা সাতটামান বজাতে পথাৰ এইখনলৈ বাহৰ গুৰিলে আমাৰ ঘৰতো দি আছে বৰষুণ অকমান অকমান কিন কিনকে। তাৰপা সিহঁতে কৈছে, আপোনালোকৰ ঘৰত বৰষুণ দি আছে চাওক বোলে। সেই তেনেকুৱা বৰষুণ দি আছে, হে কিন্তু সেইকণত নাই, হেৰি নাই সিহঁতৰ সেইটোক পানী লাগে হে উম এনেকুৱা ইহঁতৰ আজিকা ছে ইমান দেখিব লাগিছে লাগিছে কিবা এ পথাৰত যাব লাগে বাৰ পিছত আকৌ বোলে হে ত ৰুই দিব নোৱাৰিলিম বুলি ক'ব বুলি তাৰিছত কালি আকৌ দুবছৰান ৰুই দিছিলে হেৰিয়ে
অ', নহয় সিহঁতি ৰোৱা নাই সিহঁতি ডাঙৰ মানুহে হৈছে তাৰপিছত ইহঁতি গিটাই আমাৰ কঠিয়া তুলিছে।
অ'।
ভাত পানীও খোৱালো যেনিবা ঠিকা হেৰিছে তুলিবলৈ লৈছোঁ যদিও ভাতো খোৱালো। মায়ে বনালে বাৰু দেই মই আজি ঘৰ বহুত কেইবাদিনো ঘৰ ভালকে হৰাই নাই আজিহে ম মকৰাজাল থ ভাঙি উম। গোটেই ঘৰ মচিছো ঘৰ হেই কৰিছোঁ।
এইকেইদিন, এইকেইদিন এনে ভালকে
অ', তাকে আছে চকুলো ঠিকে আছে এতিয়া গ'ম পাইছোঁ বাৰু হ'ব দে। হ'ব দে, পিছত তই কৰিবিচোন ফোন এটা।
অ', অ'।